হেল্ল'।
হেল্ল'।
অ' শুনা পাইছে না।
শুনা পায় ছাৰ নে অ হেল্ল'।
অ' শুনা পাইছো শুনা পাইছো।
অ' অ'।
আপুনি কি কৰিছে।
অ' মানে অ' এতিয়াহে মানে ভাত বনাইছিলো এতিয়াহে তাৰ পিছত আহিলো।
অ' কি আঞ্জা বনালে আপুনি!
অ' আৰু তাতো নাই অ' মু অ' মুৰ্গী আনিছিলে।
হয়।
চবজিকে বনালো আৰু নাই মুৰ্গী আৰু আলুৰ লগত।
হয় বহুত ভাল আপুনি কি কি আঞ্জা খাবলৈ ভাল পায়?
মোয়েই। আঞ্জাতো তেনেকুৱ অ' মুৰ্গী ভাল লাগে তাৰপিছত বাকী তোমাৰ ত দালি শাক আৰু চেনি। আপি থালি। আৰু খাৰ শাক খাৰ চবজিবোৰ ভাল লাগে আৰু।
হয় হয় অ' আৰু আপ আপুনি কৈছিল আপুনি ষ্টাডি কৰি ভাল পায় হয়নে?
হয়।
হয়। অ', আপুনি বৰ্তমান কি ষ্টাডি কৰি আছে, কি, কিহত পঢ়ি আছে, অলপ জনাবচোন।
মই মানে বৰ্তমান, অ', কিবা ডিগ্ৰী কৰি আছোঁ।
ডিগ্ৰী কৰি আছে, হয়।
হয়।
অ', আপুনি আৰু ডিগ্ৰীৰ পিছত কি কৰিবলৈ খুজিছে?
ডিগ্ৰীৰ পিছতেই মানে, মই বেছি আকো ভাবা নাই, কিন্তু অ' এইমত আছিল, মই ডিগ্ৰী শেষ কৰি মাষ্টাৰ্ছ শেষ কৰি, পাছত পি এইচ ডি কৰিম।
চ', প্ৰফেছাৰ বা সেইবিলাকৰ কাৰণে অলপ এপলাই কৰিম, তেনেকা ভাবি আছিলোঁ।
হয়।
মানে ফিউচাৰত কি হয় ক'ব নোৱাৰো, কিন্তু তেনেকুৱা আৰু কিন্তু, পাছত আৰু কি ঠিক আ বেলেগু হোৱা পাৰে।
হয়, হয়, মানে এমটো ৰাখিব লাগে হয়নে, আহ, মানে লাষ্টত যিকোনো হয়, মানে বেলেগো হ'ব পাৰে, এট এম টো এম এ, মানে এইটো মানে জাষ্ট, এইটো ফিক্স নহয় মানে এইটো হ'ব লাগে লাইফত। এনেকুৱা নহয়, মানুহ চবৰে মানে এমটো গৈ নাপায়, চবে চবৰ এম বহুত ডাঙৰ-ডাঙৰ হয়, কেতিয়াবা অ', কাৰোবাৰ ফুলফিল হয়, কাৰোবাৰ ফুলফিল নহয়, হয়নে?
হয়।
অ', অ', জানিব বিচাৰি ছোঁ, আপুনিতো এতিয়া পিচ, কি কয়, প্ৰফেচাৰ হ'ব। আমি প্ৰফেচাৰ হ'ব লাগিলে, কি-কি পঢ়িব লাগে, কেনেকৈ পঢ়িব লাগে, আৰু কি-কি এক্সাম, কি-কি আ, দিব লাগে এনেকুৱা, আপুনি জনাবচোন।
প্ৰফেছাৰ হ'বলৈ মানে মই বেচি ৰিচাৰ কৰা নাই, কিন্তু মানে যিখিনি জানোঁ, সেইখিনি কৈ দিওঁ বাৰু। আ, ডিগ্ৰী কমপ্লিট কৰি, মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ, মাছ, মাষ্টাৰ্ছ কমপ্লিট কৰাৰ পাছত অ' মানে অ', পি এছ দি কৰিব লাগিব নেকি, তাৰ পিছত, প্ৰফেছাৰ কাৰণে এপ্লাই কৰিব পাৰে নেকি, তেনেকুৱা আছিল। আৰু তেনেকুৱা কিবা-কিবি এপ্লাই কৰিব লাগিছিল।
হয়।
হয়, মানে চিনিয়ৰ পৰা সুধিছিলোঁ, পাছত আহ, তাই কৈছিল, বাকী তাৰ পিছত বাকী মই ভাবিচিলোঁ আৰু, অ', যেতিয়া অলপমান অ ফিইপত চেম, নহলে ছিক্স চেমত আহিও পিনী, চাম বুলি হয়। কোনে?
হয়।
হয়। আপুনি এতিয়া কিবা কৰে নে?
মইতো বৰ্তমান, জব কৰি আছোঁ।
অ'।
অ', মোৰ জব কৰা পিছত আৰু এইফালে আৰু এক্সট্ৰা ইনকামৰ কাৰণে মই অলপ এক্সট্ৰা কাম কৰো। মানে আজিকালি জবৰ লগতো চলিব নোৱাৰে, সে তাতেতো আজিকালি ইমান চেলাৰী নাপায়, আজিকালি চৰকাৰী জব হলেও ইমান চেলাৰী নাপায় সেইকাৰণে মই এক্সট্ৰা কাম কৰো এক্সট্ৰা মানে হিচাব ওলাবৰ কাৰণে।
হয়।
মানে আজিকালি খৰচা বহুত হৈ যায় তেনেকুৱা এতিয়া মই মই গুৱাহাটীত থাকো, গুৱাত থাকিলি গুৱাহাটীত থাকিলি মানে আ হাউচৰেণ্ট বহুত। এটা ৰুম ভাড়া ল'ব লাগিলি, সৰু এটা ৰুম হ'ল দিও আ চাৰি হাজাৰ, পাঁচ হাজাৰ। আৰু অলপ ডাঙৰ হ'লেও তো দছ হাজাৰ, ন হাজাৰ, আঠ হাজাৰ এনেকুৱা লৈ। আৰু এনেকুৱা ল'ব কাৰণেতো বহুত চেলাৰীৰ চাকৰি হ'ব লাগিব।
উম।
আৰু যেনেকুৱা এতিয়া গুৱাহাটীত চবজিৰ দাম হৈছে। ক'বই নালাগে।
হয়।
হয়নে?
পাচলিৰ দামটো বহুত বাঢ়িছে চব সকলো ঠাইতে একে বৰ্তমান।
হয় হয়।
ত সেইবিলাকৰ কাৰণে আৰু বহুত অ ইনকামতটো বাঢ়ি নাথাকিলেহে ভাল হয়। কিন্তু এতিয়াতো অলপমান বাঢ়া খৰচটো কমেই আছে ন।
হয় হয় মানে ইনবেলেঞ্চ হৈ আছে। যেনেকুৱা চে এ গভমেণ্টে চেলাৰী দিব লাগিছিল। সেনেকুৱে চেলাৰী দিয়া নাই তাৰ তাৰপিছত আৰু যেনেকুৱা আ যেনে গেছৰ দাম বাঢ়িছে। আৰু কিবা কিবি চব বস্তুৰে দাম বাঢ়িছে। আৰু সি এ সেইটো কাৰণে এচ গভমেণ্টে চেলাৰীটো বঢ়ায় দিব লাগিছিল আৰু এতিয়া ই টো বঢ়াই দিয়া নাই সেইকাৰণে চব মিলা নাই মানে চলিব কাৰণে বহুতে কষ্ট পাইছে।
হয়।
আমিতো চৰকাৰী চাকৰিয়াৰ হ'লেও বহুত কষ্ট পাইছে আৰু তাৰপিছত যি যোনটো মানে যাৰ গ চাকৰি নাই কাম কৰি খায়, হাজিৰা কৰি খায় তেখেতলোকৰো বহুত কষ্ট হৈ আছে মানে হয়নে?
হয় হয়।
হয়। আজিকালিতো চলিব কাৰনে বহুত কষ্ট লাইফত।
হাজিৰা কৰাবোৰো ৰোৰো অ ঘৰত যিমান মানুহ থাকে সকলোৱে যদি হাজিৰা কৰিব ওলায় তেতিয়াহে মানে অ মাহৰ খৰচা ওলাব তেনেকোৱা শুনিছো বৰ্তমান।
হা?
মানে অ', এতিয়া বৰ্তমান যেনেকুৱা খৰচা হৈ গ'ল। শাক-পাচলি যেনেকুৱা দাম, ত' সেইটো অ' লৈ মানুহবোৰে হাজিৰা কৰিলে ঘৰৰ দুজন বা তিনিজন হাজিৰা কৰিব লাগিব, তেনেকুৱা হৈছে। তেতিয়াহে অহ মাহৰ, হয় এতিয়াটো মানে দামটো ওলাই যায় আৰু।
হয়, হয়, অ' এতিয়াতো বজাৰত গ'লি এতিয়া আমি পাঁচশ টকা নহয়, হাজাৰ টকাত হ'লেও আমাৰ মৌনাই ফুল হৈ নাহে। এনেকুৱা হৈ আছে যেন অৱস্থা, যেনেকুৱাৰ চব্জিৰ দাম। আৰু যে-যে-যেতিয়া ঘৰৰ পৰিয়াল ডাঙৰ হয় এ সেইটো পৰিয়াল পুহিবৰ কাৰণেতো বহুত কষ্ট হৈ যায়।
হয়।
চব্জিও আনিব লাগিব, চাউলো আনিব লাগিব। আ, আ তাৰপিছত দালি, আলু আৰু মাংসটোতো ক'বাই নালাগে।
হয়।
মাংস এক কেজি হ'লেতো, আ ব্ৰইলাৰ ধৰি ল' চাৰিশ তিনিশ এনেকুৱা। আৰু পা-পাঠা এক কিলো কিনিলেতো আঠ-আঠশ লয় এতিয়া, হয়নে?
হয়, হয়।
হয়, হয়। মানে নৰমেল মানুহ এ এতিয়া ছাৰ্ভাইভ কৰিবৰ কাৰণে, বহুত কষ্ট হৈ গৈছে।
হয়।
আৰু আপুনি পঢ়াৰ বাহিৰে কি কি কৰিবলৈ ভাল পায়?
মানে?
আ পঢ়াৰ বাহিৰে কিবা এটা কি কি কৰিবলৈ ভাল পায় মানে?
মই, পঢ়াৰ বাহিৰে অ' মানে মেইন, আ লাইনত পঢ়াৰ বাহিৰে
হয়।
অ' লাইনৰ বাহিৰেতো মই, বাকী তেনেকুৱা আৰু অ' নবেল পঢ়ি ভাল লাগে, উপন্যাস টো, অ' পঢ়ো মই অ' তাৰপিছত সি এ গান শুনি ভাল লাগে, আৰু এ মাজে সময়ে আ বেলেগ অ' ড্ৰামা চাই থাকো, তেনেকুৱাই আৰু।
আপুনি কি কি নবেল পঢ়িলে এতিয়ালৈকে?
আৰু মই মানে অ' তেনেকুৱা বেলেগ এ কিবা নবেল নপঢ়োৱে, এ বাহিৰ ৰা এ এতিকাই আছে তাৰ পিছত অ' বাকী মানে পাহৰি গেলো মই।
হয়, হয় ঠিকে আছে অ' আপোনাৰ হবগিলা ফালে মানে এ যেতিয়া পঢ়িব ইচ্ছা আছে পঢ়িব হয় না। কিতাপ কিবা কিবি তাৰপিছত যেতিয়া নবেল পঢ়িব ইচ্ছা আছে নবেল পঢ়িব। ভালেই আপোনাৰ। কিছুমানে এইগিলা নকৰি কেনে কিছুমানে এনে য'তে-ত'তে ঘূৰি ফুৰে কিছুমানে নপঢ়ে হয়নে?
হয়।
হয় আহ আজি কালি দে কোৱাচোন? হম, কোৱাচোন?
মানে আপোনাৰ হবিতটো কি বুলি পঢ়িছিলে আৰু
অ' শুনা নাই আপোনাৰ নেট
অ' আপোনাৰ হবিটো কি বুলি সুধিব খুজিছিলো?
মোৰটো হবি বহুত আছে। মোৰ হবিটো প্লেয়িঙো আছে কিতাপ পঢ়াও আছে। মানে মই এটা ফিক্স জেগাতে ফিক্স নাথাকো য'তে ইচ্ছা যায় তাত তাতে মোৰ মানে কিবাটো হবিটো চেঞ্জ হৈ যায় মানে। যেতিয়া মানুহগিলা গেম খেলে তাতে ময়ো খেলিবলৈ ইচ্ছা যায়। যেতিয়া লাইব্রেৰিত যাওঁ তেতিয়া মানে এ মানুহবিলাকক কিতাপ পঢ়া দেখা পাওঁ তাতে মই আৰু কিতাপো অলপ চলপ পঢ়ি দিওঁ। কেতিয়াবা ষ্টৰী পঢ়োঁ নভেল পঢ়োঁ এনেকুৱা আৰু মই। মানে হবিটো মোৰ মানে ফিক্স নাই মানে।
অ',
এতিয়া আমাৰ টাইমটো হৈছে হয় নে?
হয়, হয় হ'ব দিয়া।